অঁ মোৰ মাতটো শুনিছো শুনিছো কি কৰি আছা
এইয়া আছো এনেই তুমি
মইও এনে আছো। বাকী ঘৰত চবৰে ভাল নেকি
অ' ভালে ভালে।
গা বেয়া নেকি তোমাৰ
গাটো ইমান এটা ভাল নহয়।
হয় হয় বাকী পঢ়া শুনা ঠিকে চলি আছে
চলি আছে তোমাৰ গৈ আছা ন কলেজ
চলি আছে মই গৈ আছো বাৰু কলেজ। বাকী তোমালৈ ফোন কৰিলো মানে অহা কাইলৈ মানে এখন - এটা প্ৰতিযোগিতা আছে আমাৰ ইয়াত
আৰু সেই তেতিয়াবা কেতিয়াবা উপলক্ষে মানে তোমাৰ এটা টপিক আছে যে মানে বৰ্তমান যিটো পৰিৱেশ হয় বনাঞ্চল মানে গছ গছ গছনিৰ ধ্বংসৰ ফলত কি সমস্যাই মানে দেখা দিছে
হয়।
অঁ সেই ওপৰত মানে তোমালোক তোমাৰ মই যে তোমাৰ লগতে আলোচনা কৰো তাৰ দুই এটা পইণ্ট ওলাবও কাইলৈ ক'ব পৰাকে। হয় হয় গতিকে বনাঞ্চল ধ্বংস ধ্বংসৰ ফলত তুমি কি হৈছে বুলি ভাবা?
বনাঞ্চল ধ্বংস কৰিএতিয়া বায়ুমণ্ডলৰ বহুত।
তোমাৰ প্ৰদূ, বায়ুমণ্ডল প্ৰদূষিত হৈছে হয়। বৰ্তমান তোমাৰ অসমত উতাপ বৃদ্ধি হৈছে হয়।
অ, তাৰ পিছত ব' উত্তাপ বৃদ্ধি হোৱাৰ লগতে, বহুত অসমৰ বিভিন্ন বহুত লোকৰ মৃত্যু মুখত পৰি।
হয়। বৰ্তমান বহুত গছ ৰুব লাগে, কাটিব নালাগে হয়, হয় বহুত ব।
ধ্বংস কৰি তোমাৰ বহুতো ফেক্টৰী, ধৰি লোৱা তেনেকুৱা ধৰণৰ উদ্যোগ খানা বনোৱা দেখাই গৈছে।
হয়।
চৰকাৰে উচিত পদ এতিয়া বৰ্তমান সময়ত লোৱা নাই। চৰকাৰে বহুতো গছ তোমাৰ কটা দেখা দেখা গৈছে।
হয়। সেয়া তুমি চা-চাবা তোমাৰ। আমাৰ যিজন প্ৰাণৰ শিল্পী অৰ্থাৎ হৃদয় সম্ৰাট বুলি আমি যাক কওঁ জুবিন গাৰ্গ।
হয়।
সেই জুবিন গাৰ্গদেৱে মৃত্যুবৰণ কৰা ইতিমধ্যে ন মাহ সম্পূৰ্ণ হ'ল।
হয়।
যেতিয়ালৈকে তেওঁ জীৱিত আছিল, তেতিয়ালৈকে আমাৰ গুৱাহাটীস্থিত যিটো দীঘলী পুখুৰীৰ পাৰ
হয়।
দীঘলী পুখুৰীৰ পাৰৰ সমূহ মূল্যবান গছ সুৰক্ষিত হৈ আছিল।
উম, হয়।
তেওঁ যেতিয়া আমাৰ মাজৰ পৰা মেলানি মাগিলে আৰু, এই সময়ত যে দেখি দেখা গৈছে যে শাসকীয়পক্ষই সেই দীঘলী পুখুৰীৰ পাৰত পাৰৰ বৰ গছ বোৰ, কৰ্তন কৰি পেলাইছে। তোমাৰ উম, নগৰীয়া মানে মৰ্যদা বৃদ্ধি কৰিবলৈ, অৰ্থাৎ তাত ফ্লাইঅভাৰ বনাবলৈ।
হয়।
যাৰ ফলত প্ৰকৃতি জগত, তেওঁলোকে ধ্বংসৰ মানে বিস্তৰ ক্ষতি সাধন কৰিছে।
হয়, হয়।
আৰু ইয়াৰ লগতে তোমাৰ--সেই গছসমূহ কটাই নহয়, সেই গছসমূহ কাটিলে, বাকী আমাৰ গাঁৱে-ভূঞে যিখিনি গছ- কৰ্তন কৰিছে। তাৰ ফলত গোলকীয় উষ্ণতাটো বৃদ্ধি পাইছে।
হয়, হয় গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ লগে, লগে অসম বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে।
হয়।
থাকিলে মানুহ থাকিব।
হয় যদি গছই নাথাকে এতিয়া মানুহ কেনেকে জীয়াই থাকিব এতিয়া হয়। এতিয়া এতিয়া তোমাৰ আৰু কি হৈছে চাবা। আমি এতিয়া গছবোৰ কাটি পেলাইছে আমাৰ যিটো প্ৰকৃতিৰ জগত বা পৰিৱেশৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছটো অতিমাত্ৰাত বৃদ্ধি পাইছে। যাক ফলত বৰ্তমান গৰমৰ মাত্ৰা বৃদ্ধি পাইছে হয় তুমি নিজে দেখিছা যে আমি যেতিয়া স্কু কলেজলে যাওঁ মানে অধ্যয়ন কৰিবলৈ হ তাত ক্লাছ কৰা সময়টো বহু গৰম হয় যাৰ ফলশ্ৰুতিত কলেজ ফোন কাল ত ডিচাৰ্জিব দ হয় সেই কাৰণে সকলোৱে কয় যে এটা এটা এজোপা গছ যদি তুমি কটা এটা পুলি ৰুব লাগে অ কিন্তু সেই পৰি ক্ষেত্ৰত চাবলৈ গলে বৰ্তমান মানৱ সমাজে সেই কথাবোৰ মনা নাই যাৰ বাবে যাৰ বাবে মানৱ কল ধ্বংসৰ পথলৈ অগ্ৰগামী হৈ গৈছে
হয় স তোমাৰ ভাৰতৰ ৰাজধানী দিল্লীছে দিল্লীৰ ফালেতো গছ মানুহে দেখিয়ে পোৱা নাই এতিয়া
োৱা নাইক বৰ্তমান সময়ত হয় এতিয়া তাত গছ দেখিলে মানুহে ভদ্ধ কৰিবলগীয়া অৱস্থা হয় এয়া তুমি অসমতে দিল্লীতো তুমি বতি দিয়া আনি এতিয়া অসমৰ জনতা
হয়
অসমতে তুমি জ্বলন্ত উদাহৰণ হিচাপে এটা আছে যে তোমাৰ মহিলা উদ্্যমিতা আঁচনি হয় অসম চৰকাৰে গছ পুলি ৰোৱাৰ উদ্দেশ্যে মহিলা উদ্যমিতা আঁচনিৰ নামে একোটা আঁচনি গ্ৰহণ কৰিলে হয় যাৰ ফলশ্ৰতিীত এটা গছপুলিৰ বিনিময়ত অসমৰ মহিলা সমাজক পঁচিছ হাজাৰকৈ টকা চৰকাৰ প্ৰদান কৰিছে আৰু এককালীন সাহ্য হিচাপে ইতিমধ্যে লে দহ হাজাৰ টকাকৈ লাভ
হয়
সেইকাৰণে চৰকাৰে এটা গছ পুলি বিনিময়ত যদি পঁচিশ হাজাৰকৈ টকা যদি খৰচ কৰিব পাৰে তেন্তে সেই সৰ্বসাধাৰণ জনতাই সেই গছ এটা গছ পুলি ৰোপন কৰি পালন প্ৰতিপালন কিয় কৰিব নোৱাৰে। হয় আৰু। আমাৰ জনসাধাৰণ বৰ্তমান ইমানেই লোভীয়া হৈ পৰিছে। যে সেই দহ হাজাৰ পঁচিছ হোজাৰটো লাভ কৰাৰ বিনিময়ত তেওঁলোকে এটা গছ পুলি ৰোই পেলে ফটো মাৰি চ সা - সা শাস ঘৰলৈ পঠিয়াই দিলে। আৰু তাৰ ফটোখন পঠিওৱাৰ পিছত যেতিয়া তেওঁলোকে পইচা পালে সেই পইচা পোৱাৰ পিছত সেই গছ পুলিটো জীয়াই আছে নে মৰিলে তাৰ ফালে ঘূৰি চাবলৈ তেওঁলোকৰ সময় নাই।
হয় তেওঁলোকে নিজৰ স্বাৰ্থৰ
হেই গিতা নুতাব লাগে
তেওঁলোকে নিজৰ স্বাৰ্থত গছ পুলি ৰুলে কিন্তু প্ৰকৃতিৰ ওপৰত নৰুলে।
হয় তেওঁলোকে এইটো নাভাবিলে যে সেইয়া আমি যদি পইচাটো চৰকাৰে আমাক দিছে আৰু সেই বিনিময়ত যদি আমি গছ পুলিখিনি ৰোপন কৰো তেতিয়া নিশ্চয় প্ৰকৃতি জগতৰো উপকৃত হব আৰু আমিও কিছু আৰ্থিক সাহায্য লাভ কৰিম।
এতিয়া বৰ্তমান খেতি - খেতিৰ অভাৱ হৈছে। এতিয়া তোমাৰ আহ বাহিৰৰ পৰা বিভিন্ন ধৰণৰ ফল মূল পাচলি তেনে আনিবলৈ আনিবলগীয়া হৈছে। এতিয়া। এতিয়াতো বৰ্তমান সাৰ নিদিয়াৰ পাচলিটো পাবলেই নাই। বিতেপ্ত তাৰ ফলত বিভিন্ন ধৰণৰ ৰোগ। ম ৰোগ হৈ পেলাই মানুহৰ মৃত্যু মৃত্যুমুখত পৰিছে।
হয়- হয়।
এতিয়া বিভিন্ন জীৱ জন্তুৰ এতিয়া বহু কিছু এতিয়াতো বিলুপ্ত বিভিন্ন জীৱ জন্তু গছ কটাৰ ফালত বিলুপ্তই হৈ গৈছে।
হয় - হয়।
এতিয়া অসমত বহুত আগতে কিমান - কিমান চৰাই এতিয়া তাৰ আধা গুণো অসমত চৰাই নাই।
হয়। আৰু কিছু প্ৰজাতিৰ চৰাইটো বৰ্তমান একেবাৰে বিলুপ বিলুপ্তিয়ে ঘ ঘটি গৈছে। যিটো আমি সৰুতে কিতাপৰ পাঠ্যপুথিত পঢ়িবলৈ পাইছিলোঁ দদৌ চৰাই।
হয়।
সেই চৰাইবোৰ বৰ্তমান পক্ষী জগতত বা জীৱ জগতত প্ৰায় নাইকিয়া হৈ গৈছে।
হয়।
তাৰ মূল কাৰণেই হৈছে বনাঞ্চল ধ্বংস।
হয়।
আৰু মোৰ মতে এনেকুৱা হ'ব লাগে যে চৰকাৰে জনসাধাৰণক এটা গছ পুলি ৰোৱাৰ পৰিৱৰ্তে পঁচিশ হাজাৰকৈ টকা দিয়াতকৈ সেই পইচাৰে চৰকাৰে নিজেই গ্ৰাম্য অঞ্চলত, নগৰীয়া অঞ্চলত আপোনাৰ তোমাৰ গ্ৰাম্য অঞ্চলত পঞ্চায়তৰ যি ব্যৱস্থা। নগৰীয়া অঞ্চলত নগৰ প্ৰতিভা পৌৰসভাৰ ব্যৱস্থা। তেনেকুৱা কিছুমান অনুষ্ঠানৰ জৰিয়তে, একো একোটা মূল্যৱান গছপুলি যেনে চেগুন, তিতাচপা, শাল। তেনেকুৱা গছ পুলি জনসাধাৰণক প্ৰদান কৰক। আৰু এইটো নিশ্চিত কৰক যে এই গছজোপা লালন পালন কৰি ডাঙৰ দীঘল কৰক আৰু তেওঁলোকে কৰ সেই ডাঙৰ হোৱা গছজোপাৰ পৰা কিছু আ' সহায় লাভ কৰাৰ পিছত সেই গছজোপা কাটক। আৰু তাৰ পৰিৱৰ্তে আৰু এটা গছ পুলি ৰোপন কৰক।
হয় হয়।
কিন্তু বৰ্তমান সমাজত সেইটো হোৱা দেখা নাই। যাৰ জৰিয়তে মানুহ অতি মৃত্যুমুখত পৰিবলগীয়া হৈছে।
এই বৰ্তমান যিটো ব্যৱসায় যুগ এতিয়া বৰ্তমান সময়ত। এই ব্যৱসায়ৰ কাৰণে বিভিন্ন ধৰণৰ গছ কাটি নষ্ট কৰা দেখা গৈছে। বহুতো ধৰণৰ এতিয়া আমাৰ ইয়াতে ধৰি লোৱা ৰাস্তা কাষৰ গছবোৰ কাটি দিয়া হৈছে দুৰ্ঘটনা কাৰণে।
হয়, সেয়া আমি ভাবো মইও ভাবো যে আমি আমি অকলে এইটো কথা কাম কৰিব নোৱাৰো।
হয়, হয়।
আমি সকলোৱে মিলি এক এ ৰাজহুৱা সভা হিচাপে আলোচনা কৰি এই বিষয় বিষয়টো আমি শাসকীয় পক্ষ্যই উৎথাপন কৰিম বুলি ভাবিছো। গতিকে, আমিও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিলোঁ।
আশা হ'ব বাৰু বঢ়াম তাতো মই মোৰো তেনেকুৱা এটা উদ্দেশ্য হাতত লোৱাৰ আশা আছিল।
হয় গতিকে, যেতিয়া উদ্দেশ্য যেতিয়া মিলিছে আমি নিশ্চয় এইটো কামত আমি একেলগে আগবাঢ়ি যাম।
হয়, হয়।
গতিকে ইমানটা আমি ৰাখ ৰাখিছো দিয়া আজিৰ বিষয়টো।